হো?
কি কৰি আছ?
তেওঁ কি কবি আৰু ইমান গৰম। ভাত-পানী খাই লৈ এতিয়া একদম ফেনখন দি অলপ শুই আছো। তই কি কৰিছ?
এ তাকেই মোৰো একেবাৰে ইমান গৰম উঠিছে। এই ফেনখন অকনমান ফুল স্পীডত দি ৰুমৰ ভিতৰতে সোমাই আছোঁ ৰ। ইমান চোকা ৰ'দ বাহিৰলৈ। একদম অসহ্য গৰম উঠিছে।
হয় দে নকবি আৰু। এই গৰমত কলেজত যাই কিনে আহি আৰু এনেকে থাকিব নোৱাৰি মানে একদম মানে অসহ্যকৰ গৰম দিছে দেই।
তাকে আৰু মানে কি জাননে আগতেতো আমাৰ অসমখন ইমান গৰম নাছিল। কাৰণ বেলেগ ৰাজ্যৰ তুলনাত অসমত যথেষ্ট গছ-গছনি বা নৈ পুখুৰী এইবোৰ আছে। কিন্তু তথাপিও আজিকালি ইমান গৰম অসমত নহয়নে?
হয় হয়। তই মানে এইটো তোৰ মেইন কাৰণ কি আৰু আজিকালি আগতেতো গছ-গছনি বহুত আছিল। এতিয়াও বাৰু আছে। কিন্তু তথাপিও গুৱাহাটীখনত তইতো দেখি থাকই। নিউজত কিমান বৰ্তমান ফো ফ্লাইঅভাৰ বনোৱাৰ নামত বা কিবা দলং বনোৱাৰ নামত কিমান গছ-গছনি কাটি গতিকে গৰম নহয় কি হ'ব আৰু। প্ৰদূষণৰ বৃদ্ধি পাইছে। ইমান যান যঁত ইমান গাড়ী-মটৰ সেইকাৰণেই।
তাকেইটো এতিয়ালৈতো জুলাই মাহতো আহ অহাই নাই। আজি জুনৰ মাহ চলিয়ে আছে কিন তথাপিতো ইমান গৰম একেবাৰে থাকিব নোৱাৰো। আৰু আচলতে কি জান মানে গ্ল'বেল ৱাৰ্মিং বস্তুতো দিনক-দিনে লাহে লাহে আমাৰ গোটেই মানে পৃথিৱীখন একেবাৰে ধ্বংসৰ ফালে লৈ গৈ আছে।
হয় হয়। তোৰ আ এইবোৰৰতো মেইন কাৰণ হল আমাৰ মানুহবোৰে। মানুহবোৰে নিজে মানে একেবাৰে ভালদৰে পৰিৱেশটো বৰ্তাই ৰাখিব নাজানে। য'তে-ত'তে তোৰ জাবৰ-জোথৰ জ্বলাব, প্লাষ্টিক জ্বলাব। যাৰ ফলত তোৰ বিভিন্ন অ', মানে একদম বিষাক্ত গেছ উৎপন্ন মই তোৰ কাৰ্বন ডাইঅক্সাইড, কাৰ্বন মন'অক্সাইড যাৰ ফলত আমাৰ প্ৰদূষণ বৃদ্ধি পাইছে। বায়ুমণ্ডলটো একদম প্ৰদূষিত হৈ গৈছে। আৰু মানুহ বোৰে তোৰ এই গছ গছনি কাটি পাহাৰৰ তাতেই তোৰ ঘৰ বনাবলৈ লৈছে যাৰ ফলত তোৰ অক্সি জেন একেবাৰে কমি গৈছে আৰু গুৱাহাটীতটো দেখিছই ডাঙৰ-ডাঙৰ ফ্লেট বোৰ তাতেই দুশ -তিনিশ ঘৰ মানুহ কেনেদৰে এচ চি ব্যৱহাৰ কৰি থাকে যাৰ ফলত মানে বহুত এতিয়া ভব ৱিষ্যতলৈ আৰু এইবোৰৰ সমস্যা বৃদ্ধি পাব যিহেতু গছবোৰ মানুহে ধ্বংস কৰে কিন্তু সেই গছবোৰৰ আকৌ ৰোপন কৰিব মানুহে নাজ জানে। মানুহে সকলোবোৰ সমস্যাৰ মূল কাৰণ। কিন্তু তেওঁলোকে
এইবোৰৰ ভোগ কৰ ভোগ কৰিও তেওঁলোকে মানে একো নিশিকে। এই গুৱাহাটীৰ ডাঙৰ ডাঙৰ বিল্ডিং, কল-কাৰখানা, ৰাস্তা, বনাবলে দিনে-ৰাত এতিয়া হাজাৰ হাজাৰ গছ-গছনি কাটি তহিলং কৰিছে। গছ ধৰা গছ থাকিলেহে আমি বতাহ পালো হয়, অক্সিজেন পালো হয়। এতিয়া এইবোৰ একোৱেই নাই তেনেহ'লে গৰম না বাঢ়িনো কি হ'ব?
উম, ঠিকে কৈছ একেবাৰে আৰু মানে আচলতে আমাৰ এই পৰিবেশটো গৰম হ হৈ পৰা মেইন কাৰণটো হৈছে আমি মানুহ আৰু মানে মানুহবোৰ নিজৰ স্বা ৰ্থবৰতাৰ বাবে ইমান কেনেকে বস্তুবোৰ ধ্বংস কৰিব পাৰে বুজি পোৱা নাই গছ বনবোৰ কাটি নোহোৱা কৰি পেলাইছে যাৰ ফলত গ্ল'বেল ৱাৰ্মিং টো বাঢ়ি গৈছে আৰু লগতে কিমান অনেক সমস্যাৰ সৃষ্টি হৈছে নহয় নে ন' গছবোৰ কাটি যিবোৰ গছ যে মানে মাটিটো সামুচি ধৰে সেইবোৰৰ ফলত এম সেই গছবোৰ কাটি দিয়াৰ ফলত নদীৰ গৰা খহনীয়া হৈছে এ বানৰ সৃষ্টি হয় কিমান-কিমান ডাঙৰ-ডাঙৰ সমস্যাৰ সৃষ্টি হব ধৰিছে আৰু ল লগতেটো এই বিল্ডিং, কল-কাৰখানা ৰাস্তা বনাবলৈ দিনে ৰাতি হে জাৰ-হেজাৰ গছ-গছনি কাটি আছেই চৰকাৰখনে লগতে গছ কাৰ্বন ডাই অক্সাইড এ গেছৰ পৰিমাণ বাঢ়ি যাব লগত সূৰ্যৰ ইমান ভয়ানক ৰূপ আজিকালি লগতে আৰু অক্সিজেন ত পৰিমাণটো কমিবই তে সেইবোৰ মানুহবোৰে ভাবি নাচাই কেলে মই বুজি নাপাওঁ মানে
তো গছ গছনি কটাৰ ফলতে বিভিন্ন সমস্যাৰ সৃষ্টি হয় গতিকে গছ গছনি কাটিল যে অকল এটা সমস্যাই হয় তেনেকুৱা নহয় গৰা খহনীয়া ভূমিস্খলন এইবোৰ সকলোবোৰ গছ কটাৰ ফলতেইটো হয় গছে অ চাৰিওফালৰ মাটিখিনি খামুচি ধৰি ৰাখে কিন্তু অজ্ঞানী মানুহবোৰে বুজি নাপায় যি কি কৰে তোৰ মানে কি কম আৰু সেইকাৰণে এতিয়াই মানুহবোৰে গ্ল'বেল ৱাৰ্মিঙৰ দৰে সমস্যাৰ সন্মুখীন হব লগা আছে। আৰু এই গ্ল'বেল ৱাৰ্মিঙৰ বাবেই তোৰ আজিকালি বতৰৰ একো ঠিকেই নাই এইটোোৰ বৰষুণ দিয়ে এই ৰ'দ দিয়ে মানে একেবাৰে আগতে যেনেকুৱা এটা তোৰ পৰিৱেশৰ তোৰ চিষ্টেম আছিল যে এইখিনি টাইমত তোৰ জুন জুলাইৰ সময়ত বহুত গৰম দিয়ে তাৰ পিছত আকৌ ঠাণ্ডা পৰে সোনকালে। কিন্তু আজিকালি তেনেকুৱা নহয় আজিকালি প্ৰায় তই মন কৰিবি যে আমি নৱেম্বৰ মাহলৈকে দিনত আমি গৰম অনুভৱ কৰো কেৱল ৰাতি হে ঠাণ্ডা পৰে গতিকে এনেদৰেই যদি আমাৰ পৰিৱেশতটো থাকে। তেনেহলে পিছলৈতো আমাৰ কি অৱস্থা হব। আৰু তই শুনিবলৈ পাইছ চাগে যে অ, তোৰ য'ত মানে বৰফৰ ঠাইবোৰ তাৰে বৰফবোৰ হেনো গলিবলৈ লৈছে এই গ্ল'বেল ৱাৰ্মিঙৰ ফলত গতিকে মানুহবোৰে ইয়াৰ যদি এতিয়া গছ গছনি ৰুই কিনে এই সমস্যাৰ সমাধান নোলিয়াই তেনেহলে এইবোৰ আৰু ঠিক নহয় কেতিয়াও
অ তই একেবাৰে সঠিক কথা কৈছ আৰু এইবোৰৰ ফলত মানে ব যেতিয়া বৰষুণ দিব লাগে তেতিয়া একদম খৰাং সৃষ্টি হয় আৰু যেতিয়া বৰষুণ দিয়ে তেতিয়া একেলগে ধাৰাসাৰ বৰষুণ দিয় আৰু গুৱাহাটীৰ সমস্যটো জানয়ই কিমান এজাক বৰষুণতে বানপানী হৈ যায় আৰু কলেজ স্কুল এইবোৰ চব কেচেল কৰিবলগীয়া হয় মানে প্ৰকৃতিয়ে নিজৰ ভাৰসাম্য়তা একদম হেৰুৱাই পেলাই, ছে আনকি মানে পৃথিৱীৰ ডাঙৰ ডাঙৰ চহৰ বোৰতো এনে ধৰণৰ, গ্লেছিয়াৰ বোৰ গ্লেছিয়াৰোৰ ক'লি যেনেকে গ বৰফৰ পাহাৰ গ্লেছিয়াৰ বোৰো গৰুলিব ধৰিছে নহয়নে
হয় হয় এইবোৰ একেবাৰে সঁচা কথা মানে এতিয়া গ্লেচিয়াৰ বোৰ গলি যোৱা। ফলত সাগৰৰ পানীৰ স্তৰটোতো বাঢ়ি গৈছে আৰু নদীসমূহৰ প্ৰাকৃতিক গতি, সলনি হৈছে সেই কাৰণে আমাৰ অসমৰ গ্ৰাম্য অঞ্চল ত ইয়াৰ বাবে খেতি বাতিৰ বহুত ডাঙৰ ডাঙৰ লোকচান হৈছে ইমান মানে বানপানী হয় এতিয়া চাগে তই দেখিছই যে অৰুণাচলৰ পৰা বানপানী আহি গোটেই একেবাৰেতো লখিমপুৰ ধেমাজি এইবিলাক উটুৱাই পেলাইছে।
সময়মতে বৰষুণ নোহোৱাৰ বাবে কেতিয়াবা খেতিয়কসকলে বহুত কষ্ট পাব লগা হয়। তাৰ পিছত বিভিন্ন ধৰণৰ আৰু তোৰ মানে খৰাঙো হলে একেবাৰে ইমান নহয় যে অলপো পানী নাথাকে আমি আজিকালি যি ফোনত বাছ, চিনেমেটিক ৰিজন চছেভ দা আৰ্ট বুলি বহুত ষ্টেছ দিও কিন্তু বাস্তৱিক ক্ষেত্ৰত য়াৰ কোনোৱ পালন নকৰে প্ৰত্য়েকজন মানুহে কেৱল মানে মুখেৰে ক'ব পাৰে বা সেইবোৰ চাব পাৰে কিন্তু কোনেও নিজৰ হাত হাত তেৰে বাকাম কৰিবোৰৰ মানে সঠিক বিচাৰ কৰিব নোৱাৰে আৰু
তাকে ঠিকেই কৈছ তই একেবাৰে আৰু মানে উ বৰষুণ হোৱাৰ ফলত খেতিয়কসকলেতো বহুত কষ্ট হৈছে নহয় নাই আৰু কি বুলি এইবোৰ ভাবিলে মানে নিজকে বৰ দুখী দুখী লাগে কাৰণ মানুহবোৰে এনেদৰে গছবোৰ কাটি বিলং কৰিব নালাগে অলপমান ভৱিষ্যতৰ কথাও ভাবিব লাগে নহয় নে আৰু আমি অকল চচিয়েল মিডিয়াতে বা ষ্টেটাচ বা ষ্টৰি দি এইবোৰ কাম কৰি মাটিবোৰ ৰ ৰক্ষা কৰিব লাগে এইবোৰ দেখুৱাই কোনো লাভ নাই এই দীপৰ বিলৰ গছসমূহ গোটেই কাটি তি নোহোৱা কৰি পেলালে তাৰ বাবোবে আমি কেইজন ওলাই গৈছো নো আমি আমি কেইজন ওলাই গৈ প্ৰতিবাদ কৰিছো কেইজনে আমি গছ বোৰ বচাব পাৰিছো গতিকে আমি ষ্টে বা ষ্ট দি কোনো লাভ নাই কিন্তু এটা কথা জানো যে এই পৰিস্থিতি মানে সাধাৰণ মানুহ সমূহে যদি থিয় নিদিয়ে বা মাত নামাতে তেনেহলে কোনো ডাঙৰ মানুহ ওলাই নাহে কোনো কোনোৱে আমাক এই পৰিস্থিতিৰ পৰা বচাবলৈ ওল নাহে আৰু এই সমস্য়াটো সমাধান কৰিবলৈ আমি নিজেই আগবাঢ়িব লাগিব বা আমি যদি নিজে আগ নভাৰো তেন্তে আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে এখন একদম অনুপ যোগী এখন এ মানে একদম ধ্বংস পৃথিৱী এখন আমি এৰি থৈ যাম এনেদৰে
হয় হয় আমি নিজে এইবোৰ মানে সমাধান উলিয়াব লাগিব কিছুমান সৰু সৰু পদক্ষেপ আমি এই ডাঙৰ ডাঙৰ সমস্যা বোৰৰ সমাধান কৰিব পাৰিম প্ৰথমতে আমি সকলে মিলি যদি প্ৰতি বছৰে অন্তত কেইটামানকৈ হ'লেও দুটা বা তিনিটাকৈ হলেও যদি আমি গছ পুলি ৰু আৰু সেইবোৰ গছ পুলিবোৰ ডাঙৰ নোহালৈক কে ভালদৰে যত্ন লও তেতিয়াহে আমাৰ আহ মানে পৃথিৱীখনৰ পৰি ভাৰসাম্যলৈ অনাৰ মানে আমি অ তেনেদৰে চেষ্টা কৰিব পাৰো দ্বিতীয় তোৰ অনাব্যশ্কভাৱে তোৰ ঘৰৰ লাইট ফেন বা ইলেক্ট্ৰনিক সামগ্ৰীবোৰ অন কৰি থৈ যাতে শক্তিৰ অপচয় নকৰো তাৰ বাবেও আমি অ মানে গুৰুত্ব দিব লাগিব আৰু প্লাষ্টিকৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ। কৰিব লাগে কাৰণ সি এক মানে অলাগতিয়াল বস্তু যিটো তোৰ পচন্দো নহ আৰু তোৰ জ্বলালেও অ প্ৰাকৃতিক মানে প্ৰদূষণৰে সৃষ্টি হয় গতিকে প্লাষ্টিকটো সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে আৰু চাফ চিকুণৰ এটা নিমিলিষ্টিক জীৱন শৈলী গ্ৰহণ কৰিলেহে আমি প্ৰকৃতিৰে ক্ৰোধৰ পৰা বাচ বাচিব পাৰিম আৰু প্ৰকৃতিৰ আগৰ যি ভাৰসাম্য আছিল তালৈ আমি প্ৰকৃতিক ঘূৰাই নিব পাৰিম
একদম তোৰ একদম তিটা ধাৰাতটো একেবাৰে পৰিৱেশৰ সজাগতাৰ প্ৰতি দেখি মোৰ বহুত ভাল লাগিছে মানে কি তই মানে মন চুই যোৱা উপায় দিছ। কাৰণ মই ভাবিছিলো যে আমি যিবোৰ স্কুল কলেজত আজি কালি ৰক্ষাৰ ওপৰত বিভিন্ন ধৰণৰ পাঠ্যক্ৰম অৰ্ভুক্ত কৰি। গ্ল'বেল ৱাৰ্মিঙৰ কথা কয় তাৰপিছত সজাগতাৰ কথা কয় কিন্তু আমি সেই কথাবোৰ সেই কলেজত পঢ়া বা কিতাপত। পঢ়া কথাবোৰ আমি কিমান সংখ্যক মানুহে ফল' কৰিছো? আমি কোনেও ফ'ল' কৰা নাই আৰু এই এই ক্ষেত্ৰত আমি যদি কলেজৰ বাকী ল'ৰা ছোৱালী সকলকো যদি আমি কওঁ যে গছ ৰুবলৈ বা গছ পৰিবেশ সুৰক্ষিত কৰিবলৈ আমি সকলোৱে যদি আগবাঢ়ি আহো বা এই গছ কটাৰ বিৰুদ্ধে। মাত মাতো তেনেহলে এদিন হয়তো এদিনতে হয়তো আমি সফলতা দেখিব নাপাম কিন্তু এদিন হয়তো নিশ্চয় এইবোৰ বন্ধ হবয়ে নহয়নে?
হয় হয় তুমি একদম ঠিক কথা কৈছা আমি এইবোৰ পদক্ষেপেৰে পৃথিৱীখনক আকৌ ভালসাম্যলৈ আনিব পাৰিম। আৰু এই সজাগতা বৃদ্ধি আহ বিষয় আমি নিশ্চয় আৰু এদিন আলোচনা কৰিম হ'বনে?
অ ঠিকেই কৈছা একদম ধুনীয়া আইডিয়া দিছা তুমি কাইলৈ পাৰিলে আমি কলেজৰ কেণ্টিনতে বহি এইবোৰৰ ওপৰত কথা পাতিব পাৰিম নহয় নে কাৰণ এই সমস্যাটো এসময়ত বহুত ডাঙৰ সমস্যা হৈ উঠিব আৰু তেতিয়া আমি এইবোৰ ভাবি কোনো লাভ নহ'ব।
হয় হয় তুমি একদম ভাল কথাই কৈছা ময়ও তেনেকৈ ভাবিছিলোৱে। আৰু এদিন কথা পাতিম দো নহলে আজিলৈ ৰাখিছো আৰু।
হ'ব দিয়া ধন্যবাদ।